অ
হেল্ল' অ শুনিছে?
হেল্ল
হেল্ল',
হেল হেল্ল' আছা,
অ এ ভাত খালো এই মাত্ৰ তুমি-
কি কৰি আছা, নাই ময়ো আছো বাৰু
অ ভাত খালে?
খামা
কি আছিল আজি খানা আপোনাৰ হেল্ল'
হেল্ল',
শুনিছনে বাৰু হেল্ল',
অ শুনিছো কি কৰি আছা?
অ এই ভাত খাই উঠিল এই মাত্ৰ
আ খালা নেকি, কি বনালা?
ভাত খালো, আপোনি ভাত খালে?
অ ভাত খালো ভাত।
আনকি আমাৰ অ ৰুটি খালে নি?
উম ৰুটি খালো। তাৰ পিছত চিকেন বনালো, ৰুটি খালো। কেনেকৈ খাই কেনে ভাবিলো খবৰ এটা লৈ লও, কি বা কৰি আছে? শুনিছো বিয়া পাতছা বোলে।
অ, ভাল ভাল বাৰু খবৰটো লৈ ভালেই কৰিলে। খালি বিয়া নাই প তা কোনে দিলে আপোনাক এই খবৰটো?
অ, এই মোৰ লগৰটোৱে ক'লে বোলে হেৰি বিয়া পাতিছে নহয় খবৰ এটা ল'বিচোন বুলি ক'লে।
অ, ৰং ইনফমেচন দিছে তেনেহ'লে।
উম, উম বৰ কিছু পাতিবও পাৰে যিহেতি তাকে এটা খবৰ এটা লৈ লও বোলো কি কৰিলে। ক'ত বিয়া হ'ব? ল'ৰাটো কি কৰে? এনে সুধিবৰ কাৰণে
চাই দিবাচোন। চাই দিবা দৰা এটা চাই দিবা ভাল চাই।
তুমি চোৱা নাই নেকি বাৰু দৰা? মানে কি ল'ৰা চোৱা নাই নেকি?
ৰ'বা নাই চোৱা, দৰা এটা চাই দিবা।
উ পিছে এতিয়া চামাৰ ভেকেচন যে চলি আছে। উ খবৰ আছো দিয়া, খবৰ আছো দিয়া দিয়া। হেৰি চামাৰ চামাৰ ভেকেচন চলি আছে নহয়।
অ চলি আছে। কি প্লেন কৰিছা এইবাৰ?
উম, ভাবিছো এইবাৰ গুৱাহাটী যাম গুৱাহাটী কৈ কিনে জুবিন চা ত্ৰ চাম, শ্বহীদ বেদী চাম, ভূপেন হাজৰিকা সমাধিস্থল চাম। তেনেকৈ চাম বুলি ভাবি আছো। উম, উম তাকে তাকে, তাকে, তাকে, কি কোৱা?
অকলে আহিব নে? ফেমেলি নে বন্ধুৰ লগত আহিব?
নাই, না ফেমিলিৰ লগত যাম। আমাৰ এই এইও কৈ আছে মানে হেৰি বল বোলো চামাৰ ভেকেচনো চলি আছে। এ স্কুলো বন্ধ আমাৰ সিহঁতৰ। সেইকাৰণে যাওঁ ব'ল বুলি ক'লে, মই ক'লো বল যাম। উম মাত্ৰ পৰসি মানে যাম চাগে।
অ, আহিব পাৰিব। খালি বৰষুণ দিলে নাহিব। মানে গুৱাহাটীত বহুত বানপানী হৈ যে।
উম, নিউজত পাই আছো, কিন্তু নিউজত পাই আছো। বহুত বানপানী, অলপ বৰষুণ দিলে দেখো বহুত বানপানী তাৰ পাছত ইমান ৰ'দ দিয়ে নহয় বা ইমান
অ বহুত ৰ'দ, বহুত ৰ'দ মা
বহুত ইহৰ তাতে এতিয়া ইয়াতে এ ইহঁতো এতিয়া সৰু হৈ আছে ইমান ৰ'দত নিয়াটো বহুত মানে অলপ প্ৰব্লেমেই।
তাকে, তাকে অলপ সাৱধানে আহিব। গৰম সময়তটো মানে অলপ দূৰলে যোৱা দিগদাৰেই হয়।
উম, উম তাকেই এতিয়া ইহঁতে কয় দেউতা
অ।
তাকেই ইহঁতে কয় দেউতা শ্বিলং যাম, শ্বিলং যাম বুলি কৈ থাকে।
অঁ। শ্বিলঙত, শ্বিলং যাব পাৰেটো। মানুহে শ্বিলং, ডাউকি, দাৰ্জিলিং এইবোৰতো গৈ আছে নহয়।
উম, তাকেই ইহঁতে শ্বিলং যাও, শ্বিলং যাম কৰি থাকে। এতিয়া কৈছো বোলে এইবাৰ চাই লও শ্বিলং গলে বহুত দূৰো হৈ পৰে। প্লাছ মানে ড্ৰাইভৰ এটা ল'ব লাগে গাড়ী চলাবৰ কাৰণে। ড্ৰাইভৰ এটা ল'ব লাগিব। মই ভাবিছো বোলে ড্ৰাইভৰ নলও এতিয়া।
দি যায়।
ভাল ড্ৰাইভৰ মানে ডাইভ ডাইভৰ নলওঁ এতিয়া। এই গুৱাহাটীখনে যে শ্বহীদ বেদী হ'ল বা জুবিন ক্ষেত্ৰ হওক ভূপেন হাজৰিকা সভাৰীস্থল হওক। বা চাইন্স মিজিয়াম হল তেনেকুৱাকে এক। এপাক ফুৰাই লৈ আহিম বুলিহে ভাবিছি সিহঁতক।
তাকে ভাল কৰিছে ভাল ভাবিছে হেৰি আও এটা নতুন ঠাই ওলাইছে নহয় গুৱাহাটীত আপোনাৰ এই সোণাপুৰ ছায়েন্ঞ্চ চিটি।
উম ভাবিছো নো দূৰ হৈ পৰে নহয় অলপ বেছি দূৰ হয়।
খাব পাৰিব। অ দূৰ হয় বাৰু কিন্তু মানে পাৰিব চাবলে। খালি হেৰি আকৌ আৰু এটা কথা গম পাইছো নাই নিউজত পাইছে চাগে।
কি কথা বা?
ইয়াতে এই যিবোৰ নতুনকে পাতবোৰ যে হৈছে আপোনাৰ সতীৰাধিকা পাৰ্ক আৰু ইয়াৰ লগতে ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰন্ট এনেকে বহুত কেই আছে নহয় ত' তাতো যাব পাৰিব চাবলৈ খালি মানে এতিয়া পইচা দিব লাগিব মানে।
নাই নাই চিটিৰ ভিতৰত নোসোমাও, চিটিৰ ভিতৰত নোসোমাও, চিটিৰ ভিতৰত সোমাব নোৱাৰো নহয়। ইমান যাম এদিনৰ কাৰণ এদিনৰ কাৰণে আহিম বুলি ভাবিছো তাতে এতিয়া আমাৰ গাঁওত ধৰ এতিয়া বাৰিষা বতৰ চলি আছে পথাৰত যাব লাগে। কিন্তু ইহঁতৰ কাৰণে আমাৰ দহজন চলাৰ কাৰণে মানে দুটামান এতিয়া ধৰা হওক এতিয়া চাই পিছামানলে বহুত দূৰ হৈ যায়। এয়া বৰদোৱোৱা নতুনকে এটা প্ৰজেক্ট যে নতুনকে যেত যে হৈ গ'ল। তাতো যাব লাগিছিল কিন্তু তাতে যোৱা নহ'ব মানে বহুত দূৰ হৈ পৰে।
বৰ দোৱা তাত তেওঁ
উ উম।
বাকী খেতি পথাৰ ৰুলে নাই এইবাৰ?
নাই ৰুলো ৰুলো আধা হ'ল বাৰু ৰোৱা আৰু আধা বাকী আছে এতিয়া। এ বৰষুণৰ প্ৰব্লেম অলপ মানে আমাৰ গাঁৱত অলপ বৰষুণতটো এ কময়ে দিছে, কিহে পানী ওখ মাটি যে বৰষুণ মানে তেনেকুৱা হয় আৰু ওখ মাটি যে অলপমান এই ৰোৱাত অলপমান এনেকুৱা হয় আৰু টেক্টৰ নাপায় এতিয়াল ও গৰু নায়ে এতিয়া।
নাই গৰু নাই আজিকালি দেখিবলৈ নোপোৱা হ'ল গৰু।
নাই এতিয়া গৰু তেনেকুৱা নাইয়ে নহয় এতিয়া।
গৰু কি বস্তু বুলি ক'লে, হালোৱা কি বস্তু বুলি ক'লে চিনিয়ে নোপাব হয় নাই কওকচোন বাও।
উম বলদ বলদ গৰু কি বুলি ক'লে মানে আজিকালি ল'ৰা ছোৱালীয়ে চিনিয়ে নাপায়।
চিনিয়ে নাপাব পুখুৰীৰ লাগত মাছ মৰা জাকৈলে মাছ মাৰিবলৈ যোৱা সেই সেইবোৰ নেপাবয়ে দেখা এতিয়া ল'ৰা ছোৱালীয়ে
গৰুৰে যে মাটি চ কৰে সেইটোতো গমেই নাপায় আজিকালি ল'ৰা ছ-
গমেই নাপায় গমেই নাপায় কিতাপত দেখালেহে যে চিনি পাব।
উম ইহঁতে ইহঁতে কেতিয়াবা চিনেমা চাই গৰুৰে যে চহ কৰে যে মাটি সিহঁত কয় দেউতাই এইটো কেনেকৈ মাটি চহ কৰে। এতিয়া ট্ৰেক্টৰ অহাৰ পৰা মানে এইবিলাক গুচিয়ে গল একেবাৰে।
গুচিয়ে গ'ল আৰু হেৰি নহয় এতিয়া মানে ল'ৰা ছোৱালী সেইবোৰ মানে ডিজিটেল আৰু আজিকালি মানে গেম খেলাত ব্যস্ত থাকে কম্পিউটাৰ ৰাতিপুৱা উঠিয়ে মানে আৰু গেম খেলিবলৈহে লয় আজিকালি।
নাই ইহঁতক বা মোবাইলতটো তেনেকুৱা নিদিও আমাৰ এতিয়া দুটা মোবাইল থাকিলে ইহতক নিদিও তেনেকৈ চাবলে। ইহঁতক পঢ়াৰ মাজতে ব্যস্ত ৰাখিব চেষ্টা কৰো আৰু এতিয়া যে পঢ়ক।
থাকিবলে চাব, বাকী কিবা বেলেগ স্কুলত দিছে নেকি আ? কেন্ঞ্চৰ।
নাই ডাঙৰ লৰাটো আৰ্ট আৰ্টত দিলো। ডাঙৰ লৰাটো আৰ্টচত দিলো তাৰপাছত আৰু কৰ্মশালা যে হৈ থাকে যে ঢোল বজাই তাৰপাছত নৃত্য কৰে তেনো ত কৰ্মশালা দি দিলো সি এ ডাঙৰটোত আৰু সৰুটো ধৰ জলীয়াবা কু লগত যায় কেতিয়াবা এনে অলপ আৰ্টত যায় বা উ তেনেকুৱা যায় আৰু তাৰ এ তেওঁলোকে লৈ যাওঁ সৰু আছেতো সৰুটো বহুত সৰু আছে।
অ অ তাকে মই একদম সৰু থাকোতে দেখিছিলো তাৰ পিছ পিছত আৰু এতিয়া কামে - কাজে ব্যস্ত আৰু লগেই পোৱা হোৱা নাই নহয় আপোনালোকক? বোলো বহুত দিন দেখাও নাই এদিন আহিবচোন পৰিয়াল খহিতে ফুৰিবলৈ আমাৰ তাত।
তাকে তাকে এতিয়া টাইমেই পোৱা নায়ায নহয় এতিয়া বাৰিষা কালত ধৰ এতিয়া খেতিপথাৰ যাওঁতে হওক বা চামাৰ ভেকেচন বুলি ইহঁতৰ স্কুলত লৈ যাব নালাগে কিন্তু হোমৱৰ্ক দিয়া নহয় বহুত। হোমৱৰ্ক দিয়ে আজিকালি হোমৱৰ্ক থাকে।
বহুত দিয়া বহুত।
কৰ্মশালা কৰ্ম কৰ্মশালা চলি থাকে কৰ্মশালালৈ লৈ যোৱা যাতে তেনেকুৱা মানে ব্যস ব্যস্ত থকা যায় আৰু দিনটো মানে।
তাকেই আজিকালি আকৌ এটা বস্তু মানে ভাল হৈছে, আপুনি এইটো লক্ষ্য কৰে নাই নেজানো আজিকালি মানে কৰ্মশালাবোৰ খুব কোৱা হৈছে আজিকালি।
উম ভাল হৈছে এতিয়া কবৰ কবৰ গলে ভাল হৈছে।
সে ভাল হৈছে মানে বিশেষকৈ ল'ৰা - ছোৱালীখিনি মানে যাৰ যি মন আৰু বোলে কিছুমানে অভিনয় কৰি ভাল পায় সেইবোৰ অভিনয় শিকিবলৈ গৈছে গান শি কি ভাল পোৱা বোৰে গান শিকিবলৈ গৈছে আকৌ খেল লি ভাল পোৱা বোৰে এতিয়া খেলিবলৈ লৈছে এতিয়া আমাৰ ইয়াতে আমি যত মানে থাকো ইয়াতে এখন আছে মানে পিকল বল বুলি কয়, আপোনাৰ ৰাতিপুৱাই একদম লৰাচ ছোৱালী আহি উপস্থিত মানে আমি মানে সিহঁতৰ হুলস্থুলতহে সাৰ পাই যাওঁ। তেনে
উম উম হয় হয় হয়। নাই সিহঁতকো দি দিছো বোলে অলপ কি কওঁ, সিহঁতক অলপ শিকি লওক, শিকিব লাগে ঢোল বজোৱা হওক, পেঁপা বজোৱা হওক অ, বিহু নৃত্য বিশেষকে বিহু যিটো বিহুটো আমাৰ অসমীয়া জাতীয় উৎসৱবোৰৰ আ বিহুটো আমি নিজৰ জাতিৰ এটা হেৰি বুলি ভাবো সেইকাৰণে মানে দি দিছো ইহঁতৰ শিকি লওক বস্তুখিনি, ইহঁতে আগবঢ়াই লব সিহঁতে আগবঢ়াই লৈ নগলে কোনে লৈ যাব? এতিয়াতো নৱ - নৱপ্ৰজন্মইতো আগবঢ়াই লৈ যাব লাগিবতো।
আগবঢ়াই লৈ যাব লাগিব আৰু বিহু বুলি কওঁতে মনত পৰিছে এতিয়াতো আজি আজিকালি মঞ্চ বিহুৱে হ'ল, আপোনাৰ এই গছৰ তলৰ বিহু নাই কীয়া হ'ল আজিকালি।
নাই নাই নাই নাই নাই একদম বহুত কম হ ব দেই বহুত। ক নাই দেখিব নোপোৱা হলো, মঞ্চ বিহুটোৱে বেছি হ'ল।
তাকে মঞ্চ বিহু আৰু আজিকালি খুব কম্পিটিশন। খুব কম্পিটিশন আজিকালি।
উম কম্পিটিশ্যনটো বেছি হ'ল মানে ইহঁতক- ইহঁতক সেইটো কাৰণে লৈ যাব খুজিছো, ইহত এইটো কাৰণে এই তিনটাহে লৈ যাব খুজিছো। এতিয়া ভূপেন হাজৰিকা বুলি ক'লে এতিয়া ধৰ আজিকালি নৱম প্ৰজন্মৰ কোন ভূপেন হাজৰিকা বুলিহে প্ৰশ্ন কৰে, গীতটো শুনে কিন্তু গীত শুনে, গীত শুনে সেইটো ভূপেন হাজৰিকা কোন কি সেইকাৰণে ভাবিছো ভূপেন হাজৰিকা সমাধিস্থল লৈ গলে প্লিজ ভূপেন হাজৰিকাৰ বিষয়ে জানিব পাৰিব, শ্বহীদ ফ্ৰীৰিত লৈ গ'লে এটলিছ আমাৰ দেশত আমা, আমাৰ দেশৰ', আমাৰ মানে যিহৰ কাৰণে যে শ্বহীদ হৈ গৈছিল', শ্বহীদসকলৰ বিষয়ে জানিব পাৰিব সেইকাৰণে শ্বহীদ বেদীৰ প্ৰয়োজন বুলি ভাবিছিলোঁ, এতিয়া ৰেচে', টোটেলী জুবিন গাৰ্গ এতিয়া দেৱপুত্ৰ বুলি কোৱা যায়', জুবিন গাৰ্গক আমি দেৱপুত্ৰ বুলি কৈ যাও সেইকাৰণে ইহঁত', জুবিন বুলি ক'লে মানে ইহঁত বলিয়া',
তাকে বলিয়া বলিয়া আৰু সকলোৱে ভাল পায় নহয় জুবিন গাৰ্গক',
উম', সেইকাৰণে ভাবিছোঁ জুবিন ক্ষেত্ৰতো দেখুৱাই লৈ আহিম', তেনেকৈ আৰু পাৰিলে এই খাৰঘূলিত', জুবিনৰ, জুবিন দাৰ যে ঘৰ যে আছে তালৈ লৈ যাম বুলি ভাবিছোঁ',
অ', অ', অ', ভাল ভাবিছা খাৰঘূলিত ঘৰটো আধৰুৱাই হৈ থাকিল নহয়, সেই ঘৰটো',
উম', হ'ম', এনে অলপ', দেখুৱাই লৈ আহিম বুলি ভাবিছোঁ আৰু এতিয়াতো হোটেলটোত থাকিবতো নোৱাৰো',
অ', নোৱাৰো- নোৱাৰো তাকেই জুবিন দাৰ কথা মনত পৰিলে', এতিয়াও কিবা বেয়াই লাগি যায় হয় নাই কওক',
কি ক'ব আৰু উপায় নাই আৰু এইটো এটা কন্ত্ৰভাৰ্চি', জুবিনৰ লগতে কোনবা আৰু',
হয় সেইটোৱে, এতিয়া তাকে ন্যায়াই পালেতো ভাল আছিলে হয় বাৰু',
অ', - অহ', - অহ', মানে সেইকাৰণে ভাবিছোঁ ভূপেন হাজৰিকা সমাধিস্থল',
দিব পাৰিব', উম',
ভূপেন হাজৰিকা সমাধিস্থল, জুবিন ক্ষেত্ৰত',
উম', - উম',
শ্বহীদবেদী, পাৰিলে দীপৰ বিলৰ সেইটো চাইডত লৈ যাম যদি মানে',
অ', যাব পাৰিব খালি হেৰি দীপৰ বিল এতিয়া ভাল নাপাব',
হ'লও দীপৰ বিলৰ যিটো গীত আছে দীপৰ বিলৰ যিটো গীত এটা আছে সেইটোতো শুনি থাকে', কুৱেচছন কৰে আৰু দীপৰ বিল ক'ত আছে কেনেকুৱা? সেইকাৰণে ভাবিছোঁ আমাৰ দীপৰ বিলটো দেখুৱাই লৈ আহিম বুলি',
অ', পাৰিব খালি দীপৰ বিলত গছ গছনিবোৰ কাটিলে নহয় এতিয়া তাতে',
উম', মই কৈছোঁ দীপৰ বিলত মই ছয় সাতবাৰ মানে গৈছিলোঁ', কিন্তু এতিয়া ৰিচেণ্টলি যোৱা নাই বাৰু আজি দুই বছৰ মান হ'ল যোৱা নাই',
অ', মই গৈ আহিছিলোঁ আপো',